কোৱা! আছো দিয়া। তোমালোকৰ ভাল? বহুত দিন খবৰ খাতি নাই? আছে দিয়া। তোমালোকৰ?
আজি তাকে ফোন এটা কৰো বুলি ভাবিলো, ভালে ভালে আমাৰ ঘৰৰ চবেই। ঘৰত ভালেই আও, অ' হয় অ' ভাল ভাল অ'।
অ'ম। মাজতে কাৰ অসুখ হৈছিলে নহয় ন?
অ' অসুখ হৈছিল এতিয়া ভাল পাইছে বাৰু।
ভাল পাইছে ন'? এতিয়া আমাৰো মাজতে জানানে? মাহঁতৰ ইমান অসুখ হৈ গ'ল। এতিয়াহে অকমান গৰম ইমান বেছি যে।
সেইটোৱে হয়।
গৰম।
উম' আজিকালি তাকে এইয়া অনলাইন অনলাইনে হৈ গৈছে আৰু চব ন। অনলাইনৰ ওপৰতে থাকে, আজিকালি পঢ়া শুনাও চবেই অনলাইনত তে উপলব্ধ হৈছে।
সেইটোয়ে-সেইটোয়ে আকৌ এডমিচন বিলাকোতো এতিয়া কলেজৰ চব অনলাইনে অনলাইন।
অনলাইনে, অনলাইন পৰ্টেলতে হ'ব হৈছে সেইয়া।
অ' চৰকাৰে কিবা দৰ্পন পৰ্টেল বুলি এটা
দৰ্পন পৰ্টেল খুলিছে আকৌ ছেকেণ্ড ইয়াৰ পাছ কৰা বিলাকৰ কাৰণে চামাৰ্ট পৰ্টেল তেনেকুৱা পৰ্টেললে পৰ্টেল আজিকালি অনলাইনে আৰু চব।
কোৱা, কি যে কৰি দিলে নহয় মানে এটা ফালে ভালো বাৰু, কিন্তু ত মই মানে ইমান এই দা অনলাইন বস্তুটো বেয়া বুলি নকয়, এইটোতো মানুহ মানে হেৰি লগতো খাপ খাবই লাগিব, অ' কিন্তু কি হয় এডুকেশ্বন চিষ্টেমটো মানে অনলাইন লাৰ্ণিং যোনটো
অনলাইন লাৰ্ণিংটো এইটো অলপ সেইটো অলপ মানে হেৰি হয়, হয়।
কোনোবাই ভাল পায় সেইটো বেলেগ কথা, কিন্তু মই মানে কিয় হেৰি নকৰোঁ এতিয়া অকণ ডাঙৰ ল'ৰা-ছোৱালী হ'লে বেলেগ কথা। সৰু বিলাকৰ ধৰা মানে
পঢ়া হেৰিটো অলপ বেলেগ হয় ন। সেইটো মানে অনলাইন কৰিব নালাগে মানে যিমান পাৰিলে।
এ অ' হেৰিৰ পৰাহে হ'ল কৰোণাৰ পৰাহে হ'ল বস্তুটো।
উম' কৰোণাৰ পৰা হ'ল টু থাউজেণ্ড নাইনটিন টুৱেণ্টিৰ পৰাই হৈছে।
অ' নাইনটিন, আগতে মানুহে কি ন মোবাইলনো কেতিয়াৰ পৰা বেছি খুব বেছি দুহেজাৰ দহ চনৰ পৰাহে মানুহৰ হাতে-হাতে মোবাইলটো হৈছে, হয়নে?
আগতেতো ডিচেম্বৰ মাহত তো আগতেতো বছৰেকীয়া পৰীক্ষা আৰু মানে যোনটো এনুৱেল এক্জামৰ ৰিজাল্টটো দি দিয়ে। আজিকালি সেইটো বেলেগ হৈ গ'ল মানে, চব বেলেগ হৈ গ'ল আজিকালি। আজিকালি ক্লাছ ষ্টাৰ্ট হয় মাৰ্চ, এপ্ৰিলৰ মানৰ পৰা। ক'ভিডৰ পৰা মানে চব চেঞ্জ হৈ গৈছে।
চব চেঞ্জ হৈ গৈছে। অ' তেতিয়াই টো অনলাইন ক্লাছটো বাঢ়ি গ'ল।
উম' অনলাইন ক্লাছ বাঢ়ি গ'ল, তেতিয়া অনলাইনতে এক্সাম লয়।
একজাম লৈ কি ফাইদা হ'ব, মানে এতিয়া অনলাইনত কৈ দিয়ে। কিতাপখন ওলাই পেলাই একজাম দি দিয়ে, কি ফাইদা? কি হৈছে? মানে ডাল হৈ গৈছে, চব ডাল হৈ গৈছে, নিজৰ ব্ৰেইনতো ইউজ নকৰে। এতিয়া তুমি চোৱাচোন স্কুলত আগতে এটা ক্লাছ পঞ্চল্লিছ মিনিট হয়, হয়নে? মাষ্টৰ যায়, পঢ়াই বা তোমালোকৰ ডাউট ক্লিয়াৰ থা কৰিব হ'লেও ক্লিয়াৰ কৰে, কিবা কৰে। কিন্তু অনলাইনত মানে কি হয় আৰু এটা এটা বস্তু কি চবে এফৰ্ড কৰিব নোৱাৰে ন মোবাইলটো। আজি তুমি পাৰিছা, তুমি দা তুমি মোবাইল এটা, আজি তুমি পাৰিছা, তুমি দামী মোবাইল এটা কিনিছা। এই দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীখিনী নিকিনিয়ে যাতে সেই মোবাইলটো কি কাৰণে সিহঁতৰ খাবলৈ কে নাই সিহঁতে
কেনেকে ল'ব সেইটোৱে হয়, কেনেকে ল'ব, কি কৰিব? সেইটোৱে, মাক, বাপেকে দিন হাজিৰা কৰি মানে ঘৰটো চলাই আছে।
অঁ! তাৰ‌উপৰিটো আকৌ মোবাইল ৰিচাৰ্জবোৰ আছে নেটৱৰ্কৰ প্ৰব্লেম। এটা আন
ল'ৰা বা ছোৱালীজনীয়ে মানে প পঢ়ক বুলি মানে স্কুলও পঠিয়াছ যে এইবোৰ এইটো অনলাইন লাৰ্ণিং হ'লে মানে দিগদাৰ হয় ন, প্ৰব্লেম হয়। মোবাইল এটা মানে চবেই আজিকালি হেৰি এফৰ্ড কৰিব নোৱাৰে। কৰিব নোৱাৰে।
তাৰ উপৰি এই সৰু-সৰু পোৱালীবোৰ ইমান মানে মোবাইলৰ প্ৰতি ধাউত ধাউতিবোৰ বাঢ়িছে নহয় তোমাৰ মানে উম! ক'ব গ'লে আগতে ইমান মোবাইলৰ হেৰি নাছিল। মোবাইলেই নেৰা হৈছে।
মোবাইল আজিকালি মানে বেলেগ হৈ গৈছে আৰু।
উম! আজিকালি তোমাৰ এতিয়া ধৰা চোন কিবা এটা নোৱাৰা বোলে আগতে তুমি একদম অংক এটা নোৱাৰা অংকটো বাৰে প্ৰতি কৰি-কৰি-কৰি এনচাৰ ওলোৱা। আজিকালি নোৱাৰিলে লগে-লগে অনলাইনত মাৰিবা এনচাৰ আহিয়েই যায়।
কেলকুলেটাৰটো উলিয়াই লৈ আকৌ হেৰি মাৰিত দিয়ে এ আই মাৰি দিয়ে। এআই জেমিনে আজিকালি এআই জামানা।
মই মানে সেই বস্তু কিছুমানৰ কাৰণে এনেই লাগে বাৰু মানুহক। নালাগা নহয় কিন্তু অনলাইন লাৰ্ণিংটো মানে উম! কিন্তু কিছুমান বস্তু ধৰি লোৱা চব ক্ষেত্ৰত নালাগে। অকমান কিবা এটা দিব লাগে মানে কিবা এটা বাউণ্ড ফিজ মানে চৰকাৰে।
সেইটোৱেই।
বিশেষকে তল ক্লাছৰ ল'ৰা-ছোৱালীখিনি ধৰা। ফাইভ, ছিক্সলৈকে সেই বস্তুখিনি অনলাইন হেৰিটো বন্ধ কৰিব লাগে।
উম! সেইটো হয় বাৰু।
এটা সময় অঁ এটা সময়ত বোলে স্কুলেই নাথাকা হৈ যাব মানে। চব এআই-এআই আহি যাব। চব এআই হ'ব। ত'
আজিকালি স্কুলৰ গ্ৰুপবিলাকৰ পৰাও ফটো মাৰি-মাৰিহে দিয়ে। ফটো মোবাইল চাই মোবাইল উম নোটজ বিচাৰিলে ফটো মাৰি দিয়ে। মোবাইলটো লাগিব তেতিয়া লগত। ফোনটো চাই পিনে
অঁ! মোবাইলটো লাগিবই সেইটোৱেই। ফোন চাই-চাই তুমি যদি নোটছে লিখা তেতিয়া তুমি স্কুল অহাৰ প্ৰয়োজনেই নাই।
প্ৰয়োজনেই নাই। আৰু নোটছ লিখা সময়ত ল'ৰাটোৱে বা ছোৱালীজনীয়ে মবাইলটো নোটছ লিখে নে কিবা বেলেগ লিখে নে কোনেনো গম পায়?
অঁ! সেইটোৱে। আৰু মাক-বাপেকেতো ইমান চকু দি থাকিব নোৱাৰে ন।
উম-উম!
আৰু আজিকালি ক'ব গ'লে যোনখিনি ধৰি লোৱা কচিং ক্লাছ বা মানে টিউচন বিলাক চব অনলাইন, প্ৰায় এইটো এটা বিজনেছ পাৰপচত মানে লৈ গৈছে বস্তুখিনি।
সেইটোৱে হয়।
এতিয়া সেইটোৱে মই মানে কি অনলাইন বস্তুটো ভাল বাৰু, ঠিক আছে চচিয়েল মিডিয়া আছে তোমাৰ কিবা আছে যে বা পঢ়াৰ কাৰণে লাগেও নলগাও নহয় আগতে ধৰিলোৱা আমি কিতাপৰ সেই লাইব্ৰেৰী বস্তুটো মানে এই অনলাইন লাৰ্ণিঙৰ পৰা লাই ব্ৰেৰী বস্তুটো নাইকিয়া হৈ গৈছে।
লাইব্ৰেৰীটো নোহোৱা হৈ গৈছে এইটো হয় বাৰু।
আগতে মানুহ গৈ পেলাই লাইব্ৰেৰীত, তুমি এখন কিতাপ উলিয়াই পঢ়া আৰু তুমি অনলাইনত এত এটা আ মানে চাবজেক্ট এটা ওলাই পেলাই পঢ়া বহুত ডিফাৰেন্ঞ্চ থাকে।
ডিফাৰেঞ্চে চাহেকে হয় এইটো হয় বাৰু।
তুমি যেতিয়া কিতাপ এখন পঢ়িবা একদম তুমি কিতাপখনত সোমাই যাবা বা তোমাৰ ওচৰ পাজে কোনো শব্দ নহয় হে নহয় তেনকুৱা এটা মানে মেণ্টেল পিচো হয়। হয়নে? কিন্তু তুমি অনলাইনত আজি তুমি ৰা কিবা এটা তুমি বোলে অনলাইনত স্কল কৰি কৰি কৰি কৰি ইটো পিছত সিটো সিটো পিছত সিটো সেইবোৰ কি ফাইদা কি আছে?
ইণ্টাৰনেট আৰু মানে মানুহৰ মানে বণ্ডিংটো মানে আজিকালি মানে বেছি ভাল হৈ গৈছে বহুত বেছি, জুখতকৈ বেছি হৈ গৈছে বহুত। আজিকালি পইচা এটা দিবলৈ হলেও মানে অনলাইনে। উম কিতাপৰ জ্ঞানখিনি নাই, পইচা এটা দিবলৈ হলেও অনলাইনেই। বা অনলাইন পেমেণ্ট কৰা এপবিলাক থাকেই আজিকালি মানুহৰ তাত
অঁ সেই বস্তুখিনিত টো হয়তোৱে, এতিয়া মানে কি ধৰি লোৱা যোনখিনি টিউচন, ধৰি লোৱা আজি তোমাৰ লেপ তাৰপিছত তুমি ধৰি লোৱা মইয়ে এটা টিউচন ক্লাছ এটা লৈছো ধৰা অনলাইনত হা, তাৰ পৰা মোৰ ধৰা পোন্ধৰটা আছে, সেই পোন্ধৰটাৰ পৰা এটাই যদি কেমেৰাটো অফ কৰিও থৈ দিয়ে সি বেকগ্ৰাউণ্ডত কি কৰি আছে কোনো নাজানে।
কি কৰি আছে কি নাই কৰা, মিউত কৰি থৈ দিব কোনো একো গম নাপাব
অ মিউট কৰি অঁ। আৰু এনে এনেকুৱা হৈছে আজি টিউচন বিলাক এনেকুৱা অনলাইন আজি তুমি লৈছা আজিৰ কাৰণে পইচাটো বেলেগ, কাইলে তুমি লৈছা কাইলে তোমাৰ আধা ঘন্টা কাইলে বেলেগ।
আজি কালি এপ বিলাকে অনলাইন
অঁ সেই বস্তু মানে হেৰিটো হ'লে অলপ দিগদাৰ হয়। মই মানে হেৰি আৰু স্কুল বিলাকতোতো আজিকালি মোবাইল নহলে মা মানে নহয়েই ক্লাছে নহয়।
সেইটো হয় হয়।
আমাৰ অনলাইন ক্লাছ কৰিছিলে নে এনেকুৱা নাই, অঁ এনেকুৱা আমাৰ অনলাইন ক্লাছ কৰিছিলে নহয় অনলাইন ক্লাছত এনেকে।
মানৰ নাইন মানৰ লৈকে ল'ৰা ছোৱালী বিলাকক আচলতে মোবাইলটো দিবই নালাগে।
দিব নালাগে স্কুলৰ সেইটো হেৰিয়ে আচলতে।
হয় স্কুলৰ গ্ৰুপ বিলাকৰ পৰা দি দিয়ে, ফটো
অঁ।
ফোন চাই চাই ল'ৰা ছোৱালীয়ে লিখা কৰে, লিখা লিখে।
গ্ৰুপ স্কুলৰ গ্ৰুপ আজিকালি। আগৰ দিনতনো ক'ত আছিলে। আগৰ দিনত নাছিলে কেনে মানুহবিলাক মানে।
টু থাউজেণ্ড ছিক্সটিন, ছেভেন্টিন লগত লোকেতো নায়েই বাও।
অঁ।
এতিয়ালৈকে নায়েই। আজিকালি সেই দিনতহে এতিয়া। আকৌ আজিকালি কিবা এটা নোৱাইলে এ আইত মাৰি দিয়ে। এ আই জামানা।
অ, এ আই যামানা।
এ আইত লিখি দিলে এ আই আকৌ এনচাৰটো পাই যায়। এনচাৰটো লিখি দিয়ে তেনেকেই। কিবা হমৱৰ্ক এটা ঘৰত আপুনি কৰি আনিব দিলেও, মোবাইলতে চাই পিনে লিখিলৈ গুচি যায়।
অ সেইটোৱে। আজিকালি চব মানে তেন ফাইদা কি হৈছে। সি মানে এতিয়া তুমি এটা কিবা এটা টপিক তুমি নাজানাচোন লগে লগে তুমি সেই সেইটো তুমি লিখিহে যাবা। তুমি সেই বস্
সেইটোৱে, বুজি বুজিব কেনেকে? সেইটো হয় বাৰু।
বুজিবা কেনেকে? অ আছে, তাৰ মাজত টো আছে এনেকা নহয় যে মানে অ অনলাইন লাৰ্ণিংটো একেবাৰেই বেয়া। সেইটোও মই নকওঁ, কাৰণ ধৰি লোৱা তুমি আজি ঘৰতে বহি পেলাই সেই সুবিধা খিনি পাইছা? হয় নে?
সেইটো হয় বাৰু। মানে ভালো আছে, তাৰ ভিতৰত মানে বেয়াও আছে। মানে ইউ ভাল ইউজ কৰিব পাৰিলে মানে ভাল। আও মানে যদি ইউজ কৰাটো যদি বেয়া হয় মানে এইটো বেলেগ আৰু বেয়া আৰু। মোবাইলত মানে ভালো আছে, মোবাইলত বেয়াও আছে।
বেয়াও আছে।
উম।
তোমাৰ মানে সেই ইউজৰ হেৰিটো অলপ জানিব লাগে।
সেইটো হ'য় বাৰু।
মানে সৰু পোৱালী বিলাকৰ অনলাইন ক্লাছটো যে, মই মানে বেছি হেৰি নকৰোঁ। অনলাইন । খালি মানে গাৰ্জেন বিলাকৰ এটা এ অনলাইন ক্লাছ হৈছে, যে মানে বহুত ডাঙৰ কিবা এটা হৈছে মানে।
সেইটোৱে, অ।
সেই বস্তুটো হেৰি কৰিব নালাগে আচলতে। আৰু পোৱালী বিলাক মানে সৰু সৰু পোৱালী বিলাক মোবাইলটো
মোবাইলটো এডিক্ট হৈ যায় ন। আজিকালি সৰু সৰু পোৱালী বিলাক মোবাইলটো এডিকটেড হৈ যায় মোবাইল।
এডিক্টেড হৈ যায়। সেইকাণে ঘৰৰ পৰা নোলোৱা হয় মানুহৰ লগত কথা বতৰা পাতা কোনো ব্যৱহাৰ নাজানে ল'ৰা ছোৱালীয়ে।
ধূলা নকৰে আগতে তো আবেলি টাইম-টো সৰু পোৱালি বিলাকে খেলিব যায়, ফুটবল খেলে। কিবা কৰে। আজিকালিতো আবে দিনটো মানে ঘৰতে সোমাই থাকে। স্কুল গলেতো, স্কুলে যোৱা। স্কুল পা আহি। ভাত খাব সময়তো আজিকালি সৰু পোৱালি মোবাইল লাগে।
অ ভাত খোৱাৰ সময়তো আজিকালি সৰু
ভাত খোৱা সময়ত মোবাইল নিদিলে ভাত নাখায়, উম।
ভাত নাখায়। হা? এইটো কেনেকুৱা কথা মানে? এই মানে মই তাকে কওঁ গোটেই জট কথৰ গাড়ী মোবাইল এই যে, অনলাইন লাৰ্ণিং হোৱাৰ পৰা।
অনলাইন লাৰ্ণিং নাজানিছিলে। অনলাইন লাৰণিং
প্ৰথম খিনি কেনেকুৱা দিগদাৰ হৈছিলে। প্ৰথম এই যেতিয়া কৰোণা টাইমত হয় কেনে কোৱা ধৰা তোমাৰ দিগদাৰ হৈছিলে হয়নে? অনলাইন লাৰ্নিংৰ হেৰি অ।
ভিডিঅ' কলত ভিডিঅ' কলত ক্লাছ হয় আগতে। ভিডিঅ' কলত ক্লাছ হোৱাৰ পৰা মানে আৰু বেছি হেৰি হৈ গ'ল।
অ ভিডিঅ' কলৰ ক্লাছটো এতিয়া সেইটোৱে ভিডিঅ' কলৰ ক্লাছটো ক এটা ল'ৰা- ছোৱালীয়ে কৰি পেলাই তুমি টিচাৰ এজনৰ সন্মুখত তুমি স্কুলত গৈ পঢ়াটো বেছি বুজি পাবা নে ভিডিঅ' কলত ক বুজালে তুমি বেছি বুজি পাবা?
সেইটোৱে উম উম।
এ মই ইমান প্ৰিফাৰ নকৰো আৰু এ এনে ফোন কৰিলো মইছো কিবা কৰি আছা উম। ঠিকে আছে দিয়া বাৰু ন ফোন চোন কৰিবা? অ অ। আছো আছো দিয়া ভাল লাগিলে, আছে আছে ভাল দিয়া অ অ ঠিক আছে।
হয় কৰিম দিয়ক ফোনক ঠিক আছে।